হেল্ল',
অ',
অ', এ নাই, নাই এনে
তহতে বহি আছ এনেকুৱা থাকিলে কিবা কৰি আছে
নাই, নাই একো কৰা নাই মোৰ বৰষুণ বতৰ হৈ আছে।
বৰষুণ কি চিনি তাত।
অ', আজি ৰাতিপুৱা অলপ অলপ দিছিল দয়াৰ পিছত আবেলিৰ পৰা যি বৰষুণ। দোন তামান বৰষুণ আ চওঁ আপোনাৰ।
ৰাতি দিব কিন্তু।
পতি
আমাৰ ৰাতি একেদিন ডেইলি বৰষুণ দি আছেও
মান ধুনীয়াটো ধুনীয়াটা আহ আছে চাগে।
বহুত ধুনীয়া টোপনি শুলে কমেও নোৱাৰো মানে একদম ৰাতিৰপুৱা চকু শুল খাই।
ভাল লাগিব এনেকৈ
আকৌ উঠিছো কেইটা বজাত আঠটা নটাত উঠিছো মই ঘৰখনত
ৰাতিপুৱা।
উম।
মোৰ দশটা বাজি যায় মাজে, মাজে।
মই তাত গৈ কৰিম কি মই এনেকুৱা যদি এলেহুৱা হৈ যাওঁ মই ইয়াত
তাতে যোৱাৰ পিছত তাৰে মানে বতাহটো এনেকুৱা না যে অটমেটিকলা চব ঠিক হৈ যায়।
একম হয় বাৰু তিনিটা বজাত হলেও একদম ধুনীয়াকে ছটা সাতটা বজাত চকতো খুল খায়।
নাই নাই মোৰ সেকুৱা নহয় মানে মোৰ ইয়াতে ঘৰত এনেকুৱা যে ৰাতি এঘাৰটা বজাত টোপুনি আহি যায় মানে মোৰ। তাতে যোৱাৰ পিছত মানে তিনটা চাৰিটা বজাত টোপনিয়ে নাহে মোৰ।
মোৰ বাৰটা চাৰে বাৰটা বাজে বা আহোঁতে আহোঁতে
সেনেকুৱা নহয় মই তাতে বোলে তাতে মোৰ টোপনি নাহে সঁচাকে একদম নাহে।
তাত গ'লে নাজানো কি হয়?
চিদুল চেঞজ হৈ যায়
তেনেকুৱা কি খাই দিম যেন টোপনিয়ে নধৰে
যে কি খাওঁ হয় আমি তাতেটা
তাৰপিছত ক্লাছত কিন্তু ঠিক টোপনিটো ধৰে।
ক্লাছত বাৰু টোপনি নাহে এনকে ক্লাছৰ মাজৰে
আমাৰ কিন্তু বহুত টোপনি ধৰে মানে একো হিষ্টি না। একদম গান গাই থাকে আৰু গান গাই থাকে
সঁচাই ন হিষ্ট্ৰী ছাবজেক্টটোত মানে ইমান লেদি চব্জেক্ট ন টোপনি আহে
আহিবই আৰু আহিবই এই হিন্দীও কম নহয়
হিন্দীও কম নহয় কিন্তু আমাৰ মানে প্ৰফেচৰ কেইজন মানে অলপ কি বুলি কম মানে
য়াং নেকি য়াং নেকি মানুহকেইজন
সিও নহয়, বুঢ়া হয় কিন্তু কমেডি টাইপ মানে মাজে মাজে এনেকুৱা হাঁহি উঠিয়ে যায় মোৰ। আৰু লগ বিলাকো এনেকুৱা ক্লাছৰ মাজতে উল তেওঁলোকে পঢ়ি থাকিব না। মানে কোনো কম নহয় মানে তাৰ কাৰণে। তাৰপাছত
চাম মানে নটা নহয় জানো, একো কৰিবও নোৱাৰি মানে।
আমাৰ-আমাৰতো সেই দুজনে।
চৈধ্য তথাপি ন, অকমান তো ল'ৰা-ছোৱালী আছে। আমা কেইটাই একদম মুখৰ আগতে বহাই লয় মানে, একেটো তলত বহো।
উম। আমাৰ জানা, আমাৰ ক্লাছ চলি থাকে আমি কেনেকৈ চবে গ্ৰুপত কথা পাতি থাকো মজাকে। আমাৰ হোৱাটছপ গ্ৰুপ থাকে না।
ভেৰি নাইচ।
এইফালে ক্লাছ চলি আছে এইফালে কথা পাতি আছো চবে কোনোবাই কাৰোবাক জুকাই আছে, কোনোবাই কাৰোবাক ষ্টিকাৰ বনাই আছে, কোনোবাই কিবা বেলেগ ওলাই আছে টপিক।
প্ৰফেচাৰে গম
গম নাপায়, তাকেতো মানে চব প্ৰফেচৰ বেলেগ বেলেগ না।
আকৌ দুজনমান প্ৰফেচাৰ এনেকুৱা আছে যেনেকৈ ৰাহুল ছাৰ, অৰ্জুন ছাৰ তেওঁলোকৰ বহুত ভাল পঢ়াইটো, তেওঁলোকৰ ক্লাছ মানে মন দিয়া যায় মানে।
মানে পঢ়িবলে মন যায়।
অ'। ছাৰ এজন আছে, সি মানে থাকি থাকি মানে কমেডী বনি যায় মানে একদম। তেশ্বৰ
নামটোয়ে কিবা এটা জমনি হ
ফেমাচ মানে মানুহটো পাৰ্ হলো মানুহ সিটোৰ আগতে এক্টিং বেছি আছিল পিছত আহ ভাষা ভৱনৰ প্ৰিন্ঞ্চিপ থা মানে প্ৰিন্ঞ্চিপাল আছিল ৰেজিষ্ট্ৰটাৰ আছিল মানে কি ৰেজিষ্ট্ৰেটাৰ বুলি কয় না জিষ্ট্ৰেটৰো আছিল ডাইৰেক্টৰো আছিল এই দুবাৰ আছিল আমাৰ ডিপাৰ্টমেণ্টৰ
উ
ভাল মানুহ চোন তেন্তে
আৰু তাৰ বয়স এতিয়া ইমান হৈ গৈছে এতিয়া নেক্সট ইয়াৰ তাৰ ৰিটায়াৰমেণ্ট হ'ব
কিন্তু নামটো কিবা এটা জমনি
নামটো জমনি মানুহটো সেনেকুৱাই ক্লাছ ক্লাছ বুলি নট অনলি ক্লাছ মানে য'তে ত'তে কিবা চেমিনাৰ হৈ আছে কোনবা ভাল মানুহ আহিছে বো মিটিং হৈছে যতে ততে বোলে সি মানে সেনকুৱা সেনকৈ সিহঁত কৰিবই মানে যে চবৰে হাঁহি উঠিবই মানে এনেকুৱা ফিক্সড মানে একদম
উম
এনেকুৱা কথা কৈ মানে সি ভাল লাগে মানে বৰিং নাজায় ক্লাছবিলাক দেখিছ কোৱাচোন তোমাৰ ফেমিলিত কোন কোন আছে
মোৰ ফেমেলি অ ফেমেলি ন
অ
আমি চাৰিটা আৰু আমাৰ কুকুৰ আছে তিনটা ডাঙৰ ডাঙৰ
কি কি
আমাৰ কুকুৰ তিনটা আমি মা
ঘৰত ককুৰ তিনটা মানুহ চ
অ আৰু আমাৰ এটা কুকুৰে ৰিচেণ্টলি আজি বাৰ দিন হৈছে পোৱালি দিলে
পোৱালি কেইটা দুটা পাঁচটা মানে তিনিয়ে পাছে কিমান ন নই নই আঠ
উম আঠ আৰু আমি চাৰি
বাৰ ভালেই দেখোন এ
ন নাই দিয়া পাপা এতিয়ালৈকে যাবলৈ দিয়াই নাই ইহঁতৰ চকু নুফুটালৈকে চুবলৈ মানা কৰিছে ফুটে কিছুমানৰ সোতৰ দিনত ফুটে কিছুমানৰ বাৰ দিন কিছুমানৰ একৈশ দিন
আচ্ছা আচ্ছা অ বুজি পাইছো বুজি পাইছো
মানে চকুটো খোল খাব
উম বুজিছ এ সৰু আছে টো খোলা নাই চকুতো
উম ত পাপা গৈ গৈ মানে মচি মেলি চাফা তাফা কৰি থৈ আহে আৰু
উ
তাত তেওঁৰ মতে মানে আৰু এসপ্তাহ পিছত ইহঁতি মানে আমাৰ লগতে মানে আহি মানে খেলি চেলি থাকিব
অ অ এসপ্তাহ পিছত চকু টো ফুতাৰ পিছতে সিহঁত ভালকৈ মানে আছো খুচকাঢ পৰা হৈ হৈছে একদম পিছত চাৰিওফালে দৌৰি ফুৰিব ম মানে বহুত মৰম লগা না একদম
বহুত মৰম লগা একদম অকণমানি উফ আৰু দুটা একদম কোলা কোলা
কুকুৰৰ পোৱালি মান সৰু সৰু পোৱালি বিলাক বহুত মানে বহুত বেছি মৰম লগা আৰু একদম ভাল লাগে
জানো ভগৱানে ইমান ধুনীয়া বস্তু বনাইছে
ফেভ্ৰেট কুকুৰ এটা আছিল। তাৰ নাম ৰাখছিলো মই পলটু। অ, সি মানে মোৰ ৰুমৰ বাহিৰতে শুই থাকে মানে। মানে একদম মানে খানা চানা ময়ে দিও। মোৰ লগত মানে মোৰ আশে পাশে ঘূৰি ঘূৰি ফুৰি থাকে না কবাত গেলি।
উম।
তেনেকুৱা টাইপ।
সেইটো বহুত ভাল কথা কিন্তু, মানে কুকুৰক খোৱালে বহুত বহুত পায় আশীৰ্বাদ উম আশীৰ্বাদ বহুত পায়।
অ, আৰু কোৱাচোন তোমাৰ ফেমিলিত মানে আৰু কোন কোন আছে।
আমাৰ ফেমিলিতো আৰু আমাৰ পাপা ভাগৰ দুজন ককায়েক আছে। আৰু দুজন বায়েক আছে।
দুজন ককায়েক দুজন বায়েক টুটেল পাঁচজন।
জন ককাই ভনী।
অ'।
ডাঙৰজনৰ ঘৰত তিনিটা ল'ৰা ছোৱালী।
ডাঙৰ তিনি তিনিজন ল'ৰা ছোৱালী।
অ, হ, হ।
তাৰপিছত আমাৰ বৰটা, সৰু বৰটা তেওঁৰ ঘৰত দুটা ল'ৰা-ছো ছোৱালী
অ'।
পেহী ঘৰত পাঁচটা ল'ৰা ছোৱালী।
নিৰোৱা পাঁচটা।
উম, ছোৱালী চাৰিজনী লাগ
চাৰীজনী, এ ল'ৰাজন কি সকলোতকে সৰু নেকি?
নহয় সি দুই নম্বৰ।
অ'
মানে কি বুলি ক'ম আৰু ছোৱালী ছোৱালীকে ছোৱালী একদম ধুনীয়া আৰু।
হয়।
তাৰ পিছত সৰু পেহী ঘৰত দুটা ল'ৰা ছোৱালী।
ভালে।
টুটেল চব মিল চব মিলাই মিলি টুৱেণ্টি টু টা ল'ৰা ছোৱালী হয়।
টুৱেণ্টি টুটা, ভালে ভালে। অ', হ, হ, অ', মই অ অ বুজিলো বুজিলো মানে কি পেহীহঁতৰ ল'ৰা, পেহীহঁতৰ ল'ৰা ছোৱালীৰো ল'ৰা ছোৱালী হৈ গ'ল।
তাকো ইহঁতৰ মই হোৱাই নাইকি কম আৰু।
একো নাই একো নাই সময় আছে।
মই কি যে কম আৰু মই মানে একেতো মই বংশত চবতকে সৰু ন।
বয়সত মানে যদি কাজিনচসকলে চাব যাও সকলোতকে সৰু।
মই চবতকে সৰু।
চবতকে সৰু মানে সকলোতকে বেছি মৰম লগা মানে চবে মানে বেছি ভাল পায় তেনেহ'লে।
ভালতো পাই কিন্তু, এ যিমান খিনি ভাল পায় মৰমো কৰে সিমানখিনি সন্মান দি, কিন্তু মানে প্ৰতেকচনতকে বেছি পজিচিভ হৈ যায় মানে
আচছা।
উম।
বুজিলো বুজিলো গট ইট।
আণ্ডাৰষ্টেন না যিটো বস্তু হ'ব নালাগে তেওঁলোকে সেইটোও কৰি পেলায়।
সেটো হৈ আছে।
প্ৰটেকচন টো ঠিক আছে ন মই সৰু তোমালোকে মোক ভালকে থ'ব বিচাৰা কিন্তু পজিটিভ হৈ গ'লে সেই বস্তুটো বেয়া হৈ যায়।
পুলিচ ভয় নকৰিব মানে লেছন যি কিয় নহওক।
কিয় নহব?
ফ্ৰেডিপ বা লাভ বা এনেকুৱা ব যেনেকুৱা কিয় নহও পজিচ হব নালাগে নি জে।
আৰু সেই বস্তুটোৰ কাৰণে এতিয়া বেয়া পোৱা পুই বহুত হৈ আছে বহুত।
হয় টো চাগে মিছ অনদাৰ ষ্টেণ্ডিং ও থাকে।
বহুত উম বহুত বেছি।
ভালক কথচিতন নহয়।
উম।
এ একো নাই। এগিলা হয় আৰু এগিলা।
কোন আছে?
এ মোৰ ঘৰতটো মানে আমাৰ জইন ফেমিলি চ' আমাৰ খুৰাতো ঘৰত- মানে শৰল বৰ্তটো খল মানে বৰ্তমানে বহুত আগতে ঢুকাইছে আমাৰ চাজ জেঠি আছে জেঠি দুজন ল'ৰা আৰু এজনী ছোৱালী, ছোৱালীজনী ডাঙৰ আৰু মানে বুত তুমো কেতিয়া তিন বছৰমান হৈ গ'লছ বিয়া আছে হোৱা। নাই চাৰি বছৰ হৈ গল চাগে দে অ চাৰি বছৰ হ'ল। যেতিয়া মই ক্লছ টেনৰ বড একজাম দি আছিলো তেতিয়া মে বিয়া হৈ গল বা। আৰু এতিয়া আমাৰ এজনী কি বুলি কয় ভাগিনী এজনী আছে। তাৰ তিনি বছৰ তিনি বছৰ চ তাৰ নাজানো কিন্তু দে ভাই। আৰু সি তা অ এতিয়া বা মানহ বা মানহ ঘৰত আহিছে না একদম সি ম একদম এ ধনে ধনেমা বুলি মতে একদম মানে মূল্যবোধন ধনীয়া একদম বা ঘৰত আইছে। আজি দুপৰীয়া মই মত লেপটপ চাই আছো লেপটপ মুভি এখন চাই আছিলো মই। তাই আহিছে আহ আহি কিনে ওচৰত ধইছ গৈে কো কৈছে ময়ও চাম। তাই যে মুভি নাচায় কাৰ্টুনছ চাই তেওঁ মুডটো সলালো। মোৰ তো চাই চাই চাই চাই তাই ভাল টো কোনে মাৰি দিলা মইফালে চাই আছো। ৰাতিপুৱা শুই থাক শুই থাকো আৰু তোমাৰ ওচৰৰ ঘৰৰ আমাৰ আহ। অ ভতিজা এজন আছে। দুজন দাদাত আৰু দুজন দুজন ল'ৰা দুজন ছোৱালী আছিল ছোৱালী দুজনী বিয়া হৈ গুচি গ'ল। ল'ৰা জনও বিয়া চিয়া হৈ গ'ল আৰু মানে ডাঙৰ দাদাৰ ল'ৰাটো তাৰ এইবাৰ চাৰি বছৰ হ'ব চাগে। নাজানো তাৰ কিমান বছৰ হব? মানে সি মানে সৰুৱে মানে মানে এতিয়ালৈকে মানে কি বুলি কয় হয় অংকু শংকু মানে স্কুলত নাম চাম লগোৱা নাই সিহঁত দুইটাই মিলি ৰাতিপুৱা ৰাতিুৱা আঠটা চ মজাত আহিব আহি কিনে আঁঠুৱাটো গুচাব গুচাই কিনে বিচনা সোমাব। সোমাই কেনে এই সৰু ছোৱালী জনী ভাগিনী তাই মাথা ওচৰত আহি বহিব। আৰু ভতিজা জন মোৰ ওচৰত আহিব আৰু আহি কিনে একদম মাতি থাকিব মানে যে উঠ উঠ- একদম এনেুৱাটাইপ। আৰু এইফাল মই এনে ক'ব ধনে কাকা ধনে কাকা